অ', হেল্ল'। হেল্ল'?
হয়, নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
হয়, হয়। আপুনি কি কৰি আছে?
অহ, মই এই দুপৰীয়া ভাত খাম বুলি খোৱা বোৱাৰ অকমান, যা-যোগাৰ চলাই আছো।
হয় হয় কি বনাইছে দুপৰীয়াৰ কাৰণে
দুপৰীয়াৰ কাৰণে এতিয়া মই ভাত বনালো
হয়।
ভাত বনাই দাইলৰ লগত কুন্দলি ডাংবদি দাইল দি দাইল বনাইছো, তাৰ পৰা ভাজি এখন বনালো ভাজিত থাকিল তোমাৰ আলু আৰু কুন্দলী, বেঙনা
হয়।
তেনেকে বনালো।
হয়, হয় এ হয়, হয়। হেৰি মই কম, মানে কথা এটা ভাবি আছিলো।
অ, অ।
মানে, এতিয়াতো চওক সকলো মানুহৰে এতিয়া ধৰি লওক মানে ৰীতি নীতি সাজ পাৰ খোৱা খাদ্যটো বেলেগ বেলেগ হয় ভিন্ন ধৰণৰ হয়, হয় তাকেই আপোনাৰ তেনেকুৱা খাদ্য সম্ভাৰটো কেনেকুৱা ধৰণৰ মানে থলুৱা খাদ্যটো।
হয়, থলুৱা খাদ্য বুলি ক'লে আমি আমাৰ অসমত যিসকল জনজাতি আছে বা জনজাতি লোক আছে।
হয়।
বা বিশেষ জনগোষ্ঠীয়ে হওঁক। বা জনজাতিয়ে হওঁক, কোনো আপত্তি নাই। তাতে প্ৰত্যেকটো জনগোষ্ঠীৰে প্ৰত্যেকটোৰ
মানুহৰ বা সমাজৰ জনগোষ্ঠীৰে নিজা নিজা ববীয়াকৈ এ এখন। এ, থলুৱা খাদ্যৰ মানে তালিকা আছে।
হয়।
এ আমি জনাত এ, গতিকে প্ৰত্যক জাতিৰ প্ৰত্যকটো জাতিৰে প্ৰত্যক থলুৱা খাদ্যবিলাক সম্ভাৰ বিলাক বেলেগ বেলেগ আৰু সেই ধৰণৰে মই আহ, বড়ো সকলৰ থলুৱা খাদ্যৰ ওপৰত অকমান বিশ্লেষণ কৰিম বুলি ভাবিছো।
হয়, হয়, হয় ঠিক আছে, কৰক।
এ, বড়োসকলে, নিজাববীয়াকৈ থলুৱা খাদ্য বুলি কলে আমি প্ৰথমতে দেখিবলৈ পাওঁ, তেওঁলোকে এ মাছ পুঠি ধৰি
হয়।
ধৰক সৰু মাছৰ কথাটো কৈছো, ডাঙৰ মাছৰ কথা কোৱা নাই। সৰু মাছ ধৰি তেওঁলোকে
প্ৰথমতে মাছ ধৰি আনিলে অনাৰ পাছত ধুনীয়াকৈ বাছি কৰি- ধুই মেলি ধুনীয়াকৈ শুকাই- আৰু- শুকোৱা পাছত- খাই যদি খৰখৰীয়া হৈ যায় সেই মাছসমূহ- আ' উৰালত দি- বা ঢেঁকীত দি তেওঁলোকে- কচু ঠাৰি বা কচুৰ পাত এ- লগতে দি খুন্দে। খুন্দা পাছত বাঁহৰ চুঙাত ধুনীয়াকে সুমিয়াই থৈ দিয়ে। আহ' কম-ছেকম- আ', একমাহ বা দুমাহ পাছত উলিয়াই তেওঁলোকে যিখিনি- খাদ্য তৈয়াৰ কৰে সেইটো তেওঁলোকৰ কাৰণে আমি নামচিং বুলি কওঁ। তেওঁলোকে নাফাম বুলি-
হয়-হয়।
এটা বড়োসকলৰ থলুৱা খাদ্য।
হয়।
এ' প্ৰথম, দ্বিতীয়তে হ'ল তেওঁলোকে- এ' চাউল গুৰি- খিনি ভাতৰ নিচিনা বনাই- তা'তে এ' মদৰ পিঠা বুলি কমং সেই পিঠা- কিনি আনি বা ঘৰত থকাটো ঘৰত ঘৰৰ পৰাই দিলে- যদি নাথাকে তেওঁলোকে বজাৰৰ পৰা কিনি আনি সেই- তা'ত ঠাণ্ডা হ'লে- সেইটো তৰিকাও বনাই আছো। তাৰ মানে- চাউলটো ভাত নিচিনা সিজালে ডাঙৰ এটা কেৰাহীত- বা থৌত সিজাই উলিয়াই ল'লে উলিয়াই লৈ ধুনীয়াকে- এ' টিৰপাল বা এ' ডলাত- মেলি দিলে ঠাণ্ডা হোৱাত তেওঁলোকে সেই মদৰ পিঠা আ' জোখৰ অনুযায়ী তেওঁলোকে দিলে দিয়াৰ পাছত- আঁহ', তেওঁলোকে এখন খালী বাচনত ভৰাই- এ' চাৰি-পাঁচ- দিনৰ পাছত তেওঁলোকে সেইটো এ' উলিয়াই- তাৰ পৰা উলিয়াই। আঁহ'।
হয়।
তেওঁলোকে কি কৰে চাকে চাকা পাছত সকলোকে- এতিয়া খেতি কৰা দিন খেতিৰ পৰা- হাল বাই বা কঠীয়া ৰুই বা কঠিয়া তুলি অহা- পাছত তেওঁলোকে ধুনীয়াকে বাতি'ত সজাই- দিয়ে বা খাবলৈ দিয়ে, সেইটোক আমি লাউ পানী বুলি কওঁ তেওঁলোকে সেইটো- যৌ বুলি কয়। গতিকে- তেনেকা ধৰণৰ থলুৱা খাদ্য আছে এটা-দুটা নহয় বহুত- খিনি আছ। আৰু থলুৱা খাদ্য বুলি ক'লে মই, এ ৰাতিপুৱা শুই উঠি আমি গৰম দিনত এ যিখিনি ৰাতিৰ যোৱা ৰাতিতে বনাই থৈ দিয়া ভাত খিনিত
ভাত খিনি, হয় হয়।
ভাত খিনি বনাই এ থৈ দিয়া সেই ভাত খিনি পানী দি ৰাতিপুৱা যদি কঁঠালৰ গুটি লগত পিটিকা বনাই বা বিভিন্ন ধৰণৰ তাতে কঁঠালৰ গুটি ধুনীয়াকে সিজাই ল'লে তাৰপাছত এ ধুনীয়াকে
এ মেক্সি বা আজিকালিতো গ্ৰেণ্ডাৰ আহিলে নহ'লে আগতে এই কি আছিলে এইটো আপোনাৰ বড়োসকলে থপচি বুলি কয়, সেই থপচিত দি মেলি ধুনীয়াকে গুৰি কৰাই, জলকীয়া দিয়ে, নিমখ দিয়ে তাৰপাছত এ যিকোনো ধনীয়া দিব অঁ ধৰক ধনীয়াৰ বিষয়তো ধনীয়াও আছ ছে নেপালী এইফালে তোমাৰ উম মান ধনীয়াও আছে বিভিন্ন ধৰণৰ তেনেকে ধনীয়া জাতৰ বস্তুত দি আৰু সেই এ পানী দিয়া ভাত এ খাবলে বা খায় যেনেকা আমেজ পায় সেইটো মোৰ থলুৱা খাদ্যৰ ওপৰত সেইটো মোৰ কাৰণে এ বহুত এ জীৱনৰ এটা ধুনীয়া বুলি ক'ব লাগিব বা ভাল লাগে বুলি ক'ব লাগিব, আ তেনেকে আপোনাৰ যদি থলুৱা খাদ্যৰ ওপৰত আপোনাৰ কিবা অভিজ্ঞতা আছে বা কোনোবা এ জনগোষ্ঠীৰ অপোনাৰ থলুৱা খাদ্যৰ ওপৰত বিশেষ যদি জনা আছে তে তেতিয়াহলে মোক অকমান কওঁকচোন।
অঁ বিশেষ মই নাজানো দেই, মানে আমাৰ অসমীয়াৰ খিনি তো মানে তেনেকুৱা ধুলি নাজানো মই এনেই দালি ভাতৰ লগতে আপোনাৰ টেঙাৰ জোল যিটো হয়, মানে ধৰি লওঁক যিকোনো টেঙা নেমু টেঙাই হওঁক বা কিবা উ টেঙা। সেই টে ঔটেঙা দি পেলাই ধৰক মাটি দালি খোৱা তেনেকুৱা মানে ধেৰি বিলাক আৰু, টেঙাৰ জোল হয় আৰু আপোনালোকৰ নিচিনা সেই পইতা ভাত পানী ভাত দি থৈ পেলাই, ৰাতিপুৱা যদি আপোনাৰ বুট ভাজা বা বুট আলু ভাজা তেনেকুৱা হয় আচাৰ এটা আৰু এইয়া আপোনাৰ কোৱা নিচিনা মাহৰ গুড়ি বা তেনেকুৱা গুড়ি দি পেলাই পিটিকা খায় সেই তেনেকুৱা নিচিনা বিলাক মানে আমাৰ খোৱা হয় বিশেষ, আৰু আপোনাৰ সৰু সৰু মাছটো তেনেকে ভাজি লয় একে টিকলা টিক লা মাছটো, তেনেকুৱা মানে সেয়া থলুৱা খাদ্যৰ হিচাপত পৰে মানে আমাৰ। তেনেকুৱা বিশেষ। বাকী আমাৰ তেনেকুৱা ঘৰত থলুৱা খাদ্য তেনেকুৱা বিশেষ ব্যৱহাৰ কৰা নহয় আৰু। দালি ভাতেই তেনেকে নৰ্মেলকৈ মানে সাধাৰণভাৱে খোৱা হয়। তেনেকুৱা কথা। এনেই মইতো জানামতে আপ পুনি চাগে মানে বড়ো জনগোষ্ঠীৰ তেনেকুৱাত ধৰণৰ হ'ব চাগে ন?
মই আচলতে তেনেকা বুলি নহয়। মই আচলতে আ ক'বও বেয়া যদিও সকলো জনগোষ্ঠীৰ অসমত বসবাস কৰাৰ কাৰণে সকলো বন সকলো জনগোষ্ঠীৰ কিছুমান আ থলুৱা খাদ্যৰ ওপৰত, ড্ৰেছ পোছাকৰ ওপ পৰত বা থকা মেলা আৰু ওপৰত বা খাদ্যৰ সম্ভাৰৰ ওপৰত বা তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ ওপৰত বা সাংস্কৃতিকৰ সম্পৰ্কৰ ওপৰত আচলতে বিশেষকৈ জ্ঞান থাক কিব লাগে বুলি মই অনুভৱ কৰো। যিয়ে নহওক যোনে যি জাতি বা জনগোষ্ঠীয়ে নহওক, আমি আ উত্তৰ-পূৰ্বাঞ্চলত সাত ভনীৰ যিটো মিলনৰ তীৰ্থ বুলি কং বা আ স্থল বুলি কং। গতিকে হাত ভনীৰ এ ভিতৰত থকা বা বসবাস কৰা যিসকল জাতি-জনগোষ্ঠী আছে তেওঁলোকৰ পৰম্পৰা আৰু এ যিখিনি আমি তেওঁলোকৰ ৰীতি- নীতি তাৰ ওপৰত আ জ্ঞান বা জনাতো আহ অকমান দৰকাৰ আছে মই ভাবো। কাৰণ
হয়, হয়।
আজি যদি আপুনি মই সেই ওপৰত যদি বিশেষ দখল বা জ্ঞান নাথাকে
হয়।
আমাৰ উঠি অহা প্ৰজন্মই হয়তো সেইখিনি কথা পাহৰি যাব। বা সেইখিনিৰ কাৰণে আমি কিছু কিছু জ্ঞানবিলাক এ নিজৰ নহ'লেও আনৰটোকে এ জনা প্ৰয়াস কৰাটো উচিত বুলি মই ভাবো আৰু তাৰ ওপৰত আমি এ কিছুমান কেতিয়াবা যাওঁ জেগাত। তেতিয়া মানে সেইখিনি এ ব্যৱহাৰ বা কাৰু কাৰ্যবিলাক আমি দেখো।
হয় হয় হয় হয়, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল দিয়ক।
অ' ঠিক আছে, তোমাৰ লগ আপোনাৰ লগতো ক কথা পাতি ভাল লাগিল, এ খন্তেক সময় দিয়াৰ কাৰণে।
থেংক ইউ, ধন্যবাদ।